হেল্ল' অ কি কৰি আছো মই ঘৰতে আছো ৰ
অ কি খবৰ চবৰ নাইদেখোন ধুনু সেইকাৰণে মনত পৰিলে আজি বোলো ফোন কৰোঁ
এই ব্যস্ত আছো এইকেইদিন কামতে ব্যস্ত
আচ্ছা আচ্ছা
কাৰো লগতে কথা পতা হোৱা নাই তোৰ লগতে নহয় বাকী বিলাকৰ লগতো কথা পতা হোৱা নাই উম উম!
বাকী এতিয়া কি কৰি আছো তই
মই তোৰ কাম কৰি আছো কি কয় ডিউটি কৰি আছো জবত আছো প্ৰাইভেট জবত আছো
প্ৰাইভেট
উম ৰাতিপুৱা নটা বজাৰ পৰা পাঁচটালৈকে এই ডিউটিয়ে কৰি আছো আৰু
তই এতিয়া অফিচতে আছো
ছো
চৰাই আচছা আচছা ঠিকে আছে ঠিকে আছে এ মানে মই এটা কথা কাৰণে ফোন কৰিলোঁ তই যে অফিচ কৰি আছ প্ৰাইভেট চাকৰি মানে বহুতে কয় প্ৰাইভেট চাকৰিবিলাক মানে ভাল নহ মইতো কৰিব নাই মোৰ অভিজ্ঞ অভিজ্ঞতা নাই তোৰ অভিজ্ঞ অভিজঞতাৰ ফালৰ পৰাতো কেনেকুৱা লাগিছে মানে প্ৰাইভেট চাকৰি কৰি পেলাই জীৱন মানে নিৰ্বাহ কৰিব পাৰি নে নোৱাৰি।
পাৰি কি কয় গভমেন্ট চাকৰি আৰু প্ৰাইভেট চাকৰিৰ মাজত ডিফাৰেন্ঞ্চ এটাই আছে যে প্ৰাইভেট চাকৰিটোৰ গ'লটো চাব যে তই কিমান কাম কৰিছ ত তোৰ তোৰ দ্বাৰা প্ৰাক প্ৰডাকচন কিমান হৈছে প্ৰাইভেট চাকৰিটোৰ কম্পনীটোৰ প্ৰডাক তোৰ কিমান গ্রোথ হৈছে তোৰ দ্বাৰা সেটো চাই আৰু গভৰ্ণমেণ্ট চাকৰিত তোৰ সৈয়ে পৰীক্ষা চৰীক্ষা থাকিব। সেইবিলাকে তোক সেয়া হৈ দিব সেইবিলাকে আগতীয়াকে তোক প্ৰিপেয়াৰ কৰি দিব যে অৰ্গেনাইজেচন ভিতৰত সোমোৱাৰ পিছত তোৰ কেনেকুৱা কেনেকুৱা কনচিকুৱেঞ্চেছ হ'ব পাৰে। প্ৰাইভেট চাকৰিত সেইটো নহয় প্ৰাইভেট চাকৰিত হ'ব তোক টাৰগেট দিয়া হব এইটো টাৰ্গেট ফুলফিল কৰে এইটো টাৰ্গেত তই বনা এইটোৰ লগত তই কাম কৰ। তই কিমান প্ৰডাকচন তোৰ এফেচিৱেনচি কিমান সেইবিলাক চেক কৰিব। সেইটোৰ ওপৰত বেচ কৰি প্লেটো কি কয় ইনক্ৰিমেন্ট কৰিব তোৰ পেমেন্ট হ'ব বা তোক উলিওৱা যাব চাকৰিৰ পৰা সেইবিলাক চব বস্তু প্ৰাইভেট চাকৰিয়ে মানে সেইখিনি বস্তুক লৈ পেলাই সেয়া কৰে গল বিলাক চাই পেলাই, টাৰ্গেট বিলাক চাই পেলাই তোক মানে সেয়া দিব।
মুঠতে মানে যি বুজি পাইছ- তু যে কত কষ্ট কৰিব লাগিব চৰকাৰী চাকৰিত যেনেকুৱা মানে আজি নকৰো কালি কৰিম এইখিনি কামটো সেইটোও নহয় মানে ন।
তেনেকুৱাই আছিল বাত এতিয়া চৰকাৰী চাকৰিও লাহে লাহে ইচট্ৰিক‌ হৈছে কমপে প্ৰেছাৰ পৰিছে। সেইক তোক কন্টিনাচলি কাম কৰিবি তাৰ পিছত তই ঘৰৰ কি কয় আ অ অফিচতো যাই পেলাই কাম কৰিবি তোক আকৌ ঘৰলৈ আহিবি ঘৰলৈ আহি যোৱাৰ পিছত তই আকৌ কাম কৰিব লাগিব। লেপটপ খল কি বা নহয় কিবা বস্তু থাকিবই ত গভমেণ্ চাকৰিত তেনেকুৱা নয় গভমেণ্ চাকৰিত ত অফিচত যি-যিকৰি ঘৰত আহি পেলাই তোৰাৰ আৰু কোনো হেডে ন আৰু
আচ্ছা মানে তই অফিচৰ পৰা আহিলি, আহি পেলাই কাম কৰিব লাগে আৰু অফিচৰ
অ, কাম কৰিব লাগে মই, কাম কৰিবই লাগে, ঘৰত আহি পেলাই লেপটপ খুলি পেলাই কিবা নহয় কিব বা এণ্টি- চেণ্টি থাকিলে কৰিবই লাগে সেইবিলাক বস্তু তাৰছত আকৌ পিছ দিনাৰ কাৰণে প্ৰিপিয়েৰ কৰিব লাগে। কিছুমান কি কয় প্ৰেজেনটেচন থাকে। কিবা কিবি থাকে সেইবিলাক বস্তুৰ কাৰণে আকৌ প্ৰিপেয়াৰ কৰিবই লাগে।
এতিয়া তই তাতে কৰিবিনে, কৰ'বাত সলাবি কোম্পানী?
উম সলাম। কাৰণ গ্ৰোথ নাই ন টা জেগাত তই বাৰে বাৰে কৰি থাকিব নোৱাৰ
মানে, যি দেখা পাইছোঁ, এক্সপেৰিয়েঞ্চ
এক্সপেৰিয়েন্সটো লাগে তই চব বস্তুৰ এক্সপেৰিয়েন্স লাগে, আজি মই বিল্ডিঙৰ কাম কৰি আছো যদি কালি মই বেলেগ কামতো বিচাৰো কৰিবলৈ একাওন্স কামত মই বিচাৰো। এ বা পৰোহিত না মই এনেকে বেলেগ কে বিচাৰিম ন' যে নাই অকল বিলংৰ একাওস্ন্স মোৰ নহ'ব মই বেলেগ কিবাও প'ষ্টৰ কাৰণে মাথা মাৰোযেনেকে এইচ্ছাৰৰ কাৰণে মাথা মাৰো। তাৰে কাৰণে মই আকৌ বেলেগ কে পিপ্ৰেয়া কৰি পেলাই বেলেগ কোম্পানীৰ এপ্লাই কৰিব লাগিব বা সেইটো কোম্পানীতো এপ্লাই কৰিব পাৰো। তেনেকুৱা কথা আৰু যে কিমান মই মানে নিজকে ইম্প্ৰুভ পাৰো এতিয়া বোলে মই বোলে তিনটা মান চাৰিটা মান বোলে সেৱা কৰিলো কি কয় ডিগ্ৰী ল'লো এই কি কয় স্কিল ল'লো বা এক্সপিৰিয়েঞ্চ চাৰ্ত পিকেত কিখন মই ভাল এটা কোম্পানী ত' মাথা মাৰিলো তেতিয়া মোক কোম্পনীটোৱে বহুত বহুত কই ভালকে জানো তেতিয়া মোৰ চেলাৰী ইনক্ৰিমেন্ট ষ্টাৰ্টিঙত হৈ যাব, সেই তেনেকুৱা আৰু যিমান তই কাম কৰিবি যিমান তই নিজৰ এফিচিয়েঞ্চি প্ৰডাক্টিভিটি দেখুৱাবি সেইটো তোৰ ওপৰত বেছ কৰি তোক এইটোত ইনক্ৰিমেন্ট হ'ব আৰু তেনেকুৱা কথা।
আচ্ছা।
তই মেইন কথা তই শিকিব লাগে, তই মেইন মেইন কথা তই শিকিব লাগে, শিকিব লাগিব। ক'ত কিমান কাম কৰি শিকিছ সেইটো ইম্পৰ্টেণ্ট
উম, এতিয়া তাতে তোৰ কিমান মাহ হ'ল?
মোৰ এতিয়া তিনি মাহ পুৰা।
তিনিমাহ হ'ল আচ্ছা, আচ্ছা। ঠিকে আছে মানে মানুহে কয় নহয় প্ৰাইভেট কোম্পানীত আজি কাৰোবাক সুধিলোঁ কৰি আছো কি কৰি আছে প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ কালি সুধিলোঁ বেলেগ এটা কোম্পানীত মানে গুচি যায়।
সেইটো, সেইটো, সেইটো কিয় কৰে, সেইটো কিয় কৰে, সেইটো কাৰণ টো অকল খালি প্ৰেছাৰে নহয় সেইটোৰ কাৰণ হ'ল সি শিকিব বিচাৰে। সি চাপ'জ আজি কৈছোে দেখোন আজি চাপ'জ সি বিল্ডিঙৰ কাম কৰি আছে তে তাৰ জীৱনটো লিঙ কাম কৰি পেলাই থাকিব নেকি, নোৱাৰে তেনেকে থাকিব। তাৰ, তাৰ ইচ্ছা যাব সি বেলেগ কামত হাত দিয় সুধা তই প্লাছ মাইনত কৰি কৰি বিলিং কৰি কৰি কি গোটেই দশ বছৰ বিশ বছৰ কটাই দিবি নেকি। যিমানেই চেলাৰী নিদিয়ক কিয়। সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু তই এটা কামতেই অনবৰতে সদায় লাগি থাকিব নোৱাৰ নহয়, তই জানিব লাগিব ন', বেলেগ কামো। তই একাউণ্টছৰ কামো জানিব লাগিব, তই টেলিৰ কামো জানিব লাগিব তাৰ পিছত, সেই টেলিৰ কামৰ পৰা তই কি কয়, বেলেগ এ কি কয় ব ব বাহিৰত মাৰ্কেটিং চাৰকেটিঙৰ কামতো তই ইচ্ছা যাব কৰিব, কাৰণ এটা জেগাত মানুহে এটা অৰ্গেনাইজেচনতে এটা পষ্টতে সোমাই থাকিব নোৱাৰে। মানুহে শিকিব বিচাৰিব, স্কিল ডেভলপ্ কৰিব বিচাৰে। লাগিব সেই কাৰণে মানুহবিলাকে এৰে, এটা কোম্পানী এৰি পেলাই আৰু এটা কোম্পেনীত। যায় আকৌ সেইটো কোম্পেনীত অলপমান এক্সপিৰিয়েঞ্চ লয়, বিকজ সেইখিনি সময়ত সি শিকি লয়, শিকি পেলাই আকৌ পিছত আকৌ বেলেগ এটা কোম্পেনীত গুচি যায়। এ তেনেকে মানে মানুহবিলাকে নিজৰ গ্ৰোথটো উঠায়।
এতিয়া প্ৰাইভেট চাকৰি মানে তহঁতৰ বস্তুটো বিলিং কৰি আছো, টেলি বেলেগ, মাৰ্কেটিং বেলেগ। আমুক তামুক কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত কিন্তু হেৰি, মই যিহেতু টেনিছৰ প্ৰশিক্ষক মই টেনিছেই শিকাওঁ। মই বেলেগ আজি কৰি আছো এটা ক্লাবত, কালি এটা বেলেগ ক্লাবত গুচি গ'লেও মানে মোৰ কামটোৰ
অ', তোৰ কামটো একে হ'ব তই তই তেনেকে চেঞ্জ কৰি লাভ নাই, তই চেঞ্জ কৰি লাভ নাই, তই এইটো কৰিব পাৰ যে টেনিছ তই শিকি আছ, টেনিছ শিকাই আছ, তাৰ পিছত তই বেলেগ খেলোঁ তই মাথা মাৰিব পাৰ। ঠিক আছে, তে চাপোজ ধৰ মন গ'ল তই ক্ৰিকেটৰ ডিপ্ল'মা ল'লি, ক্ৰিকেটৰ কম্পিটিশন বিলাক ষ্টেট লেভেল সেৱাবিলাক খেলিলি।
উম।
তেনেকুৱাকে তই চাৰ্টিফিকেট পালি, তেতিয়া তই বেলেগত আকৌ এপ্লাই কৰিব পাৰ অকল সেইটোত চাপজ সেইটোত চাপজ ট্ৰেণ্ড নিচিনাই কিন্তু তই ক্ৰিকেটটো জানো ন'? তই ক্ৰিকেটৰ কাৰণে এপ্লাই কৰিব পাৰ। তে হয়তো এনেকুৱা হ'ব পাৰে যে টেনিছত তই যিমান পাই আছ তাতকে বেছি তই চেলাৰী ক্ৰিকেটত পাই আছ। কিবা এছচিয়েচনত জইন কৰি ল'লি। তেনেকুৱা, চাপোজ তই ক্ৰিকেট খেলি আছ টেনিছো খেলি আছোঁ, এতিয়া তোৰ মন গ'লতে নাই মই ফুটবলৰো সেয়া লৈ লওঁ যিহেতু মই স্পৰ্টচ মেন তে মই ফুটবলো মাথা মাৰ।
নাই সেইটো বস্তুটো একচুৱেলি মানে কি হয়, ফুটবলৰ মোৰ খেলা নাই মোৰ তো অভিজ্ঞতা নাই ন', খেলাৰ। গতিকে মই মোৰ কাৰণেতো এটা অভিজ্ঞতা লাগিব, যিমান যিহক এটা চাৰ্টিফিকেশ্যন কৰিব লাগিব, চাৰ্টিফিকেশ্যনৰ কাৰণে তোৰ খেলিব লাগিব, মই যিহেতু টেনিছ খেলিছোঁ এটা পেছাদাৰী টেনিছ আ মানে প্ৰশিক্ষকৰ এটা খেল এজন খেলুৱৈ আছিলোঁ মই খেলুৱৈ থাকোতে মোৰ মই খেলিছোঁ। যথেষ্টখিনি ছয়, সাত বছৰ মই খেলাটোত দিছোঁ। খেলাটো দিয়াৰ বাবে মই আজি প্ৰশিক্ষণ মানে প্ৰশিক্ষক হ'ব পাৰিছোঁ কিন্তু ফুটবলৰ ক্ষেত্ৰত মই ফুটবলটো খেলা নাই ন সেইটো খেলিলে কথা নাছিল মই খেলিলে পাৰিলোঁ এতিয়া মই ছুইমিঙৰ ক্ষেত্ৰত পাৰিম চুইমিং মই খেলিছো মই ছুইমিঙৰ যথেষ্টখিনি মোৰ অভিজ্ঞতা বা জানো মই কেনেকুৱা খেলটো চুইমিঙৰ মই দুখন চাৰ্টিফিকেট কৰিলে মই ছুইমিঙৰ প্ৰশিক্ষক হ'ব পাৰিম
অ তই হৈ যা তো তই তই তই এ এনেকুৱা জেগাত মাথা মাৰ যোনটো টো জেগাত তোৰ মানে স্কপ বেছি আছে এতিয়া ছা টেনিছৰ কব গ'লে টেনিছৰ অসমত স্কপ কিছু কম আছে ৰয়েল গ্ল'বেলত আছে বা কিছুমান এনেকুৱা এনেকুৱা এটা ভাল ভাল
উম উম
মান কি উ তই টেনিছ চেনিছ পাবি আৰু
হম হ
জেগাত নাথাকে ন টেনিছ ত চব জেগাত কেনেকে আ টেনিছ আমাৰ প্ৰথম কথা আমাৰ ইণ্ডিয়াৰ খেল নহয় সেইটো বাহিৰৰ খেল হয় ইউকে ইউকে তা পিছত ইউ এচ এঢ়এইবিলাক জেগাত সেইকাৰণে সিহঁতৰ হয়তো তো বাহিৰত মাথা আমাৰ বা যিবোৰ ষ্টেট আমাৰ ভিতৰত যিবোৰ ষ্টেট আছে ভাল যিবোৰ আৰবানাইজ তে যিবোৰ মানে ডেভলপ ষ্টেট মাথা আমাৰ কিন্তু অকল তই নিজৰ ঘৰুৱা ওচৰে পাজৰে জেগাত মাথা মাৰি থাকিলে হয়, ন'।
উম তাকেতো এইটো মানে বাহিৰত ওলাব পাৰিলে ভাল হয় বাহিৰত ওলালে বহুত দূৰ আছে ৰ টেনিছত টেনিছ ক্ষেত্ৰখনত
নাই বাহিৰত এপ্লাই কৰ, এপ্লাই কৰ, এপ্লাই কৰি পেলাই তই মানে চেষ্টা কৰ নিজক চেষ্টা কৰ। মেইন কথা তোৰ চাৰ্টিফিকেট চাৰ্টিফিকেত চব আছে। তোৰ এচিভমেন্ট বিলাক আছে সেইবিলাক বস্তু দেখ তই নিজক প্ৰুভ কৰিব পাৰিবি।
তাকেতো এতিয়া টেনিছ লাইনটো কিন্তু বেয়া নহয় বহুত ভাল হয় টেনিছ খেলটো মানে খেল কি খেলা মানে স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। কিন্তু আমাৰ অসম অসমত বহুত পিছ পৰি আছে
অসমত বহুত পিছ পৰি আছে ইয়াত মানে বহুত বেছি সেয়া নহয় আৰু ডেভলপ নহয় এই বস্তুটোক লৈ
উম, বাকী তই এতিয়া এটিএৰচিতি দিবিনে নাই?
দিম, দিম মই তোৰ কি কয় পঢ়ি আছো।
ঠিকে আছে ঠিকে আছে সেইবিলাক দিলে সেইবিলাকত লাগি যাব পাৰে তো টান কিন্তু লাগি গ'লে মানে কষ্ট কৰিব লাগিব তাকেতো। ও ওম দে দি তেতিয়াহ'লে মই এইটো কাৰণেই ফোন কৰিলোঁ মই বোলো কি কৰি আছ। দে দে দে বাই বাই
বাই বাই